হেল্ল',
হয় নমস্কাৰ।
নমস্কাৰ নমস্কাৰ সন্ধিয়া সময়ত আপুনি কি সকামত বা মোৰ লগত যোগাযোগ কৰিলে?
হয় হয়। মই আপোনাৰ মানে খবৰ খাতি লওঁ বুলি আপোনালৈ মানে সংযোগ কৰিলোঁ।
হয় হয় হয়।
মানে আপোনাৰ খবৰ খাতি কেনেকুৱা আপোনালোক? ঘৰৰ ফালে কেনেকুৱা লগতে আপোনালোকৰ খেতি বাতি কেনেকুৱা চলি আছে। সেইবোৰেই আৰু।
মোৰ খবৰ খাতি ক'বলৈ গ'লে অতি বিতটোপন এই শৰতৰ সন্ধিয়া যিহেতু মই যমুনাৰ- পাৰ এপাং মাৰোৱেই গতিকে মোৰ খবৰ খাতি আপোনাৰ যথেষ্টখিনি উন্নত। মানদণ্ডৰ লগতে খেতি বাতিনো-
হয়।
কি আৰু মই কৰাৰ পিছততো বেয়া হোৱাৰ প্ৰশ্নই নুঠে।
হয় হয়।
আৰু মই বিজ্ঞানত যেতিয়া আৱিষ্কাৰ হৈছে তাৰ আগৰ পৰাই মই বিজ্ঞান উন্মত পদ্ধতিৰে খেতি কৰি আহিছোঁ গতিকে মোৰ। খেতিটো ভাল হ'বই আপুনি জানেই।
হয় হয় মই সেই বিষয়ে আপোনাৰ বিষয়ে শুনি আহিছো বাৰু আৰু লগতে। কেনে ধৰণৰ বিজ্ঞান পদ্ধতিৰে আপুনি খেতি কৰা হয় মানে ধৰক আপুনি। মহেৰে হাল বায় নে গৰুৱে হাল বায় নে ঘোঁৰাই হাল বায় ন নে অন্য কিবা বৈজ্ঞানিক। পদ্ধতিৰে আপুনি খেতি বাতি কৰে।
হয় হয় মই অন্য কিছুমান বৈজ্ঞানিক পদ্ধতিহে অৱলম্বন কৰোঁ আপুনি মইতো। খেতিটো মইয়েই কৰোঁ কিন্তু আপুনি যিটো মহহৰ কথা- কথা কৈছে সেইটো ম নহয় যোনটো মহে আমাক কামোৰে। সেই মৌহটো মই খেতি পথাৰত লগাই দিওঁ। সিহঁতৰ যিডাল আমাৰ গাত সোমোৱাই দিয়া মানে সেই কামোৰা যিডাল। কাঁইটৰ দৰে বস্তু থাকে সেইডালেৰে মই মাটি চহাওঁ আৰু খেতি কৰোঁ।
হয় হয় হয় আপুনি কিন্তু বহুতে। এটা মানে কষ্টকৰ কাম। কৰি আছে দেই মানে এইটো কৰাটো মানে আজি আজি। আজিকালি মানে বিজ্ঞানৰ যুগতো এইটো কাম কোনেও কৰিব পৰা নাই আপোনাৰ নিচিনা মহান মহান ব্যক্তিৰ আমাৰ সমাজত মানে অতিকৈ প্ৰয়োজন
বহুত প্ৰয়োজন হয় মই নিজেই অনুভৱ কৰোঁ যে মোৰ মোৰ দৰে ব্যক্তিৰ মানে সমাজত। প্ৰয়োজনীয়তা বহুত বেছিকৈ আছে আৰু যোনটো আপুনি ক সতৰ কথা ক'লে এই মহখিনিৰ লগত মানে আপোনাৰ ইমান কষ্ট নহয়। সিহঁতেতো জানেই মই যেতিয়া হাত চাপৰি বজাম সিহঁতৰ হয়তো জীৱন। গুচি যাবও পাৰে পাণ ত্যাগ হৈ যাবও পাৰে সেই ভয়তে সিহঁতি মানে আপোনাৰ লাগি। থাকে আৰু মাটি চহোৱাত।
হয় হয় মানে। তেওঁলোকৰ খাদ্য বস্তু ক ন কিবা কিবি খুৱাবলৈ আনেনে। ফল মূল কিবাকিবি ধৰক।
সিহঁতক মানে মই এটা নিৰ্দিষ্ট সময়ত সিহঁতক মই চিকাৰলৈ পঠাই দিওঁ সিহঁতি। উম ধৰক। পথাৰত যি পায় আৰু সিহঁতি সাধাৰণতে মানে মোৰ মহখিনি সেই তীৰ্ণ ভোজি মহ
হয় হয়।
এনেদৰে খাই জীৱন নিৰ্বাহ কৰি থাকে আৰু।
হয় মানে তেনেকুৱা ম'হটো আজিকালি পাবলৈ টানেই।
বেয়া শব্দ বেয়া শব্দ বুলি কৈব কিন্তু। তেনেকুৱা ধৰণৰ মানে কিমানৰ পেলাই সেৱন কৰেগে
হয় মানে আপুনি আমাৰ ওচৰলে তেনেকুৱা মানে। সন্ত্ৰাসবাদী জাতিয় মহসমূহ আমাৰ ওচৰলৈ যাতে নপঠিয়াই তাৰ বাবে মই অনুৰোধ জনালোঁ আপোনাৰ ওচৰত ওচৰত মানে কিছুমানে মানে কিছুমানে এনেকৈ পঠিয়াই দিব পাৰে মানে। কিছুমান মানুহ থাকে শত্ৰুতা মানে কৰিবলৈ মানে। তলে তলে শত্ৰুতা কৰিব তেনেকুৱা ধৰণৰ মানুহ থাকে। যাতে আপুনি নকৰে আপুনি বাৰু তেনেকুৱা বিধৰ মানুহ নহয় সেইবাবে মই। আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। যে মানে বেলেগৰ মানুহৰ ওচৰত পুঠিয়াব আপোনাৰ যিসমূহ। মানুহৰ লগত শত্ৰুতা আছে। সেইসমূহ মানুহৰ ওচৰলে পঠিয়াব তেওঁলোকৰ ৰক্ত সেৱন কৰিবলৈ।
মোৰ মানে কি ক'ব আপুনি মই যিটো মহখিনি সিহঁতক সৰুৰ পৰা শিক্ষা দিওঁ দীক্ষা দিওঁ যে। ঘাঁহ বন খাই মানুহ কেনেদৰে এটা মহ জীয়াই থাকিব পাৰে মৰ। প্ৰজাতিটো কেনেদৰে বৃদ্ধি হ'ব পাৰে কিন্তু সিহঁতি মানে দুটামান ৰাক্ষস। স্কুলৰ দুটামান পদাৰ্থ মো ওচৰত অপদাৰ্থ মোহ আছে সিহঁতি ৰাতি হ'লেই মানে। চিকাৰত ওলাই যায় মই যদি গম পাওঁ মই সিহতৰ ওচৰতো হাত চাপৰি পৰি বজাই দিম বাৰু কোনোবা এদিন কিন্তু মই মুহকেইটা চিনাক্ত কৰিব পৰা নাই মানে এতিয়ালৈকে।
হয় হয় মানে আপোনাৰ মুহকেইটা মানে যিকেইটা। অপদাৰ্থ মহ সেইকেইটা মানে লুকাই লুকাই ঘূৰি ফুৰে।
হয় হয়।
মানে চুৰ কৰি মানে আপোনাৰ চিকাৰত ওলাই যায়।
হয়, হয়, হয়।
এনেকুৱা, এনেকুৱা আচলতে হ'ব নালাগে মানে। ইমান ধুনীয়াকে তেওঁলোক পঢ়াই-শুনাই মানে শিক্ষ শিক্ষা-দীক্ষা দি পিনি তেওঁলোকক ৰ ৰখা হৈছে আৰু খাদ্যৰ সন্ধানত তেওঁলোকক পঠিওৱা হয়। আৰু তেওঁলোকেতো ইমান এটা বেয়া কাম কৰিব নালাগে। সে তেওঁলোকৰ কাৰণেই বেয়া। তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে বেয়া, সেইবোৰ বেয়া বস্তু খোৱা।
হয়। কিন্তু সিহঁতি নামানে মানে মই সিহঁতৰ বাবে আপোনাৰ যি লোহাৰৰ গ্ৰীল থাকে, সেই লোহাৰৰ গ্ৰীল ৰাখি থৈছোঁ। যাতে সিহঁতে ৰাতি তাৰ পৰা পলায়ন কৰিব নোৱাৰে। কিন্তু সিহঁত সিহঁতি মানে আপোনাৰ খেতি পথাৰত মাটি চহাই-চহাই নিজৰ কাঁডডাল ইমান ধাৰ কৰি ল'লে যে সিহঁত গতিকে সেই লোহাৰৰ বিলডাল মানে আপোনাৰ সেই কাঁইটেৰে কাটি দিব পাৰে আৰু কাঁইটেৰে কাটি মানে সিহঁতি পলায়ন কৰিলে মানে আপোনাৰ আৰু চিকাৰত গুচি গ'ল। তাৰ পৰা আহি পুৱা আহি ৰাতি ৰাতিপুৱা মনে-মনে, চুপচাপ সিহঁতি গঁড়ালত সোমাই থাকে। এতিয়া মই কেনেকৈ গম পাম কোনটো ভাল মহ, কোনটো বেয়া মহ, সিহঁতিটো আপোনাৰ এই স্পষ্ট সুৰত কথাখিনি ক'ব নোৱাৰে। সেইটো কাৰণে মানে মই বিপদতো পৰিছোঁ অকণমান।
হয়, হয়। অ, লগতে আৰু এটা কথা মই শুনিছিলোঁ অ, আপোনাৰ চিকাৰী মহ এটা মানে এজন, এজনী মানে, এজনী মানে চিকাৰী মহ এজনী মানে তেনেকৈ চিকাৰত যাওঁ। তেনে মানুহৰ মানে ৰক্ত সেৱন কৰোঁতেনে মানে এটা কানতলীয়া চৰত মহজনী মৰি গ'ল। আৰু তাৰ, তেওঁৰ যিজন প্ৰেয়সী আছিলে, প্ৰেয়সী জনী, প্ৰয়সী জনে মানে মানে এটা গান আৱিষ্কাৰ কৰিলে মানে গান গালে। তাৰ ওপৰত, প্ৰেয়সীৰ ওপৰত সেইটো কিমান দূৰ সঁচা মানে সামাজিক মাধ্যমত এইটো মানে ভাইৰেল হৈ আছে। প্ৰচাৰ হৈ আছে মানে। হয়।
ক'ত পৰিব ধৰক আপুনি আঁঠুৱা লগাই যেতিয়া শয়ন কক্ষত পৰিব আপুনি শুনাব উম' এনেকুৱা ধৰণৰ এটা কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো আছে আচল মোৰ সেই চিকাৰী মহজনীৰ সেই আপোনাৰ প্ৰেমিক জনৰে সেইটো ফৰ গান, তেওঁলোকে নিজৰ ভাষা ভাষাত সেই গানটো ৰচনা কৰিলে। আপুনি এতিয়া বিশ্বৰ সকলো ঠাইত তে মানে সেই মহৰ আপুনি কণ্ঠস্বৰটো শুনিবলৈ পাব। সি ইমানেই এতিয়া তেজেদিত আছে ান য'তে ততে সেই গান টো গাই ফুৰিছে, আৰু বৰ্তমান মানে এটা ভাইৰেল হৈ পৰিছে। বিশ্ব চুবুৰীত এতিয়া যিমানবোৰ মহ আছে, চবেই মানে সেইটো গানহে গায়। আপুনি হয়তো শুনা পাইছেই চাগে এই গানৰ সুৰটো।
হয়-হয় মই শুনা পাই আছোঁ। লগতে আৰু এটা কথা শুনিছিলোঁ আপুনি, আপোনাৰ
হয়।
আপুনি হেনো ভেকুলীৰ বাহনত মানে বহু দূৰ -দূৰণিলৈ যায়।
হয় হয়।
আৰু ভেকুলীৰ আপোনাৰ হেনো সংৰক্ষণ কৰা এনেকে ফাৰ্ম আছে ফাৰ্ম। এইটো কিমান দূৰ সত্য, আপুনি কি ইয়াৰ ওপৰত কিবা কয় নেকি?
হয়-হয় এইটোতো সম্পূৰ্ণয়ে সত্য কথা, মোৰ মানে যোনখন ভেকুলীৰ ফাৰ্ম এইখন ইয়াৰ নহয় এইখন সেই ষোল্লশ পছাশী চনৰ পৰা বৰ্তমানলৈকে এইখন ফাৰ্ম মই চলাই ৰাখি আহিছোঁ। মই আপোনাৰ ব অতীতত মানে ভেকুলীৰ পিঠিত উঠি মই মাছৰ চিকাৰ কৰিবলৈ গৈছিলোঁ। কিন্তু মানে এতিয়া সেই মাছৰ চিকাৰত যাবলৈ অকণমান ভয় হ'ল। যিহেতু আমাৰ গৈ নামৰ নতুন এটা দ'ত ওলাইছে। সেই দূতটোৰ পৰা মানে আপোনাৰ সেই মাছবোৰ আৰু মোৰ ভেকুলীবোৰ অকণো সুৰক্ষিত নোহোৱা হ'ল। সেইবাবে মই বৰ্তমান ভেকুলী বাহনখন মাছৰ চিকাৰলৈ নিনি মই সেইখন বাহনেৰে আপোনাৰ বিশ্বৰ বিভিন্ন ঠাই প্ৰদৰ্শন কৰা কাৰ্যসূচীত মানে অব্যাহত আছোঁ।
হয় - হয়, মই আপোনাৰ ওপৰত তেনেকুৱা ভেকুলীৰ বাহনত উঠা বহুকেইখন কিতাপেই পঢ়িছোঁ আৰু লগতে মইয়ো এখন লিখিম বুলি ভাবিছোঁ। উ।
হয়, আপুনিতো হয়তো এখন কিতাপৰ নাম শুনিছে, ইয়াত এটা ভেকুলী আছিল নামেৰে।
হয় - হয়, শুনিছোঁ - শুনিছোঁ। সেইখন আপোনাৰে কি তাপ বুলি মই গম পাইছোঁ বাৰু।
হয় - হয় - হয়, সেইখন মোৰে কিতাপ। কিন্তু কিতাপখন আপোনাৰ লিখি উলিয়াইছে আমাৰ মাননীয় শ্ৰী শিখা শৰ্মা নামৰ যিগৰাকী আপোনাৰ সাই- সাহিত্যিক আছে। সেই সাহিত্যিকগৰাকীয়ে এই কিতাপখন লিখি উলিয়াইছে। শিখা শই কীয়াক মানে মানুহে বহু মানুহে মৰমত মানে ঢেৰ নাম দি মাতে, চিকা শইকীয়া, চিকা শৰ্মা বুলিও কয় বহুতে। তেখেতে মোৰ ওপৰত সেইখন কিতাপ লিখি উলিয়াইছে, ইয়াত এটা ভেকুলী আছিল নামেৰে।
হয় - হয়। মানে এইটো এটা ভাল কাম, মানে তেওঁকো মৰম দিছে, লগতে আপোনাৰো বহুত মানে গুণ-গৰিমা গোৱা হৈছে, লগতে আপোনাক মানে এটা সু-দৃষ্টিৰে চোৱা হৈছে, আপুনি জনপ্ৰিয় হৈ গৈছে মানুহৰ মাজত। সেইটো কাৰণে ভাল লাগিছে। এতিয়া মানে ময়ো ভাবোঁ যে আপোনাৰ আৰু গুণ-গৰিমা মানুহৰ মু মুখে - মুখে প্ৰচলিত হওঁক, লগতে আপুনি জনপ্ৰিয় হৈ উঠক আৰু দুগুণে
হয়, মই এইখিনি আপুনি জনোৱাৰ বাবে মোৰ আন্তৰিক অভি- অ'- আপোনাৰ আন্তৰিক মানে অভিনন্দন বা আন্তৰিক শুভেচ্ছা। আপুনি যি ভাবে সেইটোকে আপুনি মোৰ ফালৰপৰা ল'ব পাৰে। কিন্তু মানে মই কি জানে নাই আপুনি?
কৰিছোঁ। আপোনাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিলে, মই সেইটো গ্ৰহণ কৰিছোঁ।
আপুনি মানে কি জানে নাই? মইতো আপোনাৰ এইখিনি- এইখিনি বিদ্যা, এই ভেকুলীৰ ফাৰ্ম খোলা হওঁক মহৰ প্ৰশিক্ষণ দিয়া হওঁক, এইবিলাক এতিয়াৰ বস্তু ন হয়। এইবিলাক যেতিয়া আপোনাৰ আমাৰ দেশ স- দেশ স্বাধীন হোৱাটো বাদ দিয়ক। যেতিয়া ব্ৰি টিছসকলে নাও চলাবলৈ শিকা নাছিল, তেতিয়াৰ পৰাই মই এইবোৰ বিদ্যা, চৰ্চা অব্যাহত ৰাখিছোঁ। হ'লেও মানে মই জনপ্ৰিয়তাৰ পিছত দৌৰা নাই। মই তেতিয়ালৈকে মোৰ নামটো লুকুৱাই ৰাখিছিলো। কিন্তু এতিয়া চিকা শৰ্মানী বাইদেৱে মানে আহি পেলাই মোৰ নামটো জনপ্ৰিয় কৰি তেখেতে নি জেও মানে কেইটকামান উপাৰ্জন কৰিব বিচাৰিছে।
হয় - হয়, মানে তেওঁ আচলতে বেপাৰৰ সেতুকে এই কিতাপখন লিখি উলিয়ালে। আপোনাৰ হ'লেও আপোনাৰ বহুতো নাম ওলালে। হেল্ল'?
হয় - হয় - হয়।
শুনা পাইছেনে?
হয় - হয়, মই বহুত সুন্দৰকৈ শুনা পাই আছোঁ। মোৰ অকণো অসুবিধাৰ সৃষ্টি হোৱা নাই।
হয় - হয়, মানে তেওঁ আচলতে বেপাৰৰ হেতুকে এই কিতাপখন উলিয়ালে। আৰু লগতে আ পুনাৰো মানে হেৰি এ- জনপ্ৰিয়তা আৰু দুগুণে বাঢ়িলে। কিন্তু এইটো এটা বেয়া কৰিছে। হয়তো মই উলিওৱাহেঁতেন আপোনাৰ এই হয়তো লাভ হ'লহেঁতেন। আৰু মোৰো অকন মানে বেপাৰত অকন অ'- সুবিধাজনক হ'লহেতেন।
জন্মৰ পূৰ্বেই মই ভেকুলীৰ ফাৰ্মৰ ব্যৱসায়টো আৰম্ভ কৰিছিলো তাৰ পৰছৰ পৰা আজি আজি আহি উপনিত হলোহি পুুলি বুলি কবলৈ
হয় হয়।
কেইবাটাও পজাতি আছে আমি তাৰ ভিতৰত যোনটো
হয়।
এনেকোৱা ভেকুলী থাকে সেই ভেকুলীটো পিঠি উঠি আপুনি চিকাৰলৈ যাব পাৰে ৰাতি। কিন্তু সাৱধান হব যাতে আপোনাৰ গয় দুতে নোপায় যদি সি পায় আপোনাৰ ৰক্ষা
হয়।
আৰু এটা ভেকুলী পাব‌ আপুনি চুক ভেকু লি এই ভেকুলী বাহনত উঠি আপুনি মানুহৰ ঘৰে ঘৰে
হয়।
ঘৰৰ যি কথা বতৰা মনে মনে পতা গোপন কথা বতৰা শুনিব পাৰিব। আৰু
হয় হয়।
চোক ভেকুলীৰে কিন্তু এটা মানে উচ্চ মানদণ্ডৰ এটা ভেকুলী সি কোলাবৰণৰ তাৰ পিঠিত উঠি আপুনি দেশ বিদেশ ভ্ৰমণ কৰিব। আৰু এটা ভেলী আছে মই সেইটো অকণমান গোপন কৰি ৰাখছোঁ সেইটো মানে মই যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ কৰাওঁ তাক।
হয় পানী বাহিনী পানী ভেকুলী বুলি কয় সেইটো আচলতে।
হয় হয়।
অ সেই সেইটো আচল তে আপুনি সাগৰীয় সেনাৰ কাৰণে আপুনি ব্যৱহাৰ কৰে নেকি?
হয় হয় হয় আৰু এটা উৰণনৰ ভেকুলীও আছে মোৰ ওচৰত বাৰু।
হয় হয়।
মই মানে যোনখিনি আপোনাৰ যুদ্ধ কৌশলেৰে পৰিপূৰ্ণ ভেকুলী এই ভেকু ভেকুলীখিনিক মই যিমান পাৰোঁ মানে সমাজৰ আগত দেখুৱাই দিয়াৰ পৰা বা সামাজিক মাধ্যয়মত প্ৰচাৰ কৰাৰ পৰা বিৰত আছো। কিয়নো এইবিলাক মাধ্যম যদি এইবিলাক প্ৰযুক্তি যদি আমাৰ দেশ দেশৰ বাহিৰলৈ যাবলৈ হয় তেন্তে আমাৰ দেশখনৰ যথেষ্ট মান